হেল্ল'।
অ, দাদা কওক
অ, কি কৰি আছা?
এই অলপ কাম কৰি আছিলোঁ।
হয় নেকি কি কাম কৰি আছা?
সেয়ে প্ৰজেক্টৰ অলপ
হয় হয় হয় মানে এতিয়া মানে তুমি ক্লাছত যোৱা নাই মানে ঘৰতে প্ৰজেক্ট বনাই আছা
অ অ
অঁহ। অ এনে কেতিয়াবা এনে ফুৰবা চুৰবা যাবানা তুমি এতিয়া বন্ধ পালে।
এ কালি মোৰ ভাইটি আৰু মোৰ মামা আহিব নগাঁৱৰ পৰা।
হয় নেকি?
তেওঁৰ লগত ফুৰিব যাম ক'ৰবাত ক'ৰবাত।
অ মানে ক'ত ভাবিছা ক'ত ফুৰব যাম মানে। গুৱাহাটীতে-
এনেই অ গুৱাহাটীতে।
অ
কবাত কবাত যাম কবাত কবাত যাম এই নতুন দলংখন যাম উত্তৰ গুৱাহাটী যাম মানে এনেকোৱা এনেকোৱা জেগা
আৰু কিবা খালানে নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
অ
হেল্ল'
অ মোৰ এটা কল এটা আহি গৈছিল।
হয় হয় হয় হয় আৰু এনে কি খালা তুমি ৰাতিপুৱা
এনেই ৰুটি চবজি সেনেকোৱাই-
হয় এতিয়া তুমি মানে এনে ঘৰত থাকি কিবা বনোৱাচোন বনোৱানে নাই তুমি কিবা খাব কাৰণে
এনেই ইমান বেছি নবনাও কিবা সৰু সুৰা বস্তু বনাও কেতিয়াবা
অ মানে কি কি বনাই ভাল লাগে তোমাক
এনেইতো যে মেগী পাস্তা এইবিলাক বেছি বনাও।
অ'
আপুনি ক'ত আছে এতিয়া?
মই এতিয়া কবা গ লে অফিচতে আছো তোমাৰ অহ নাই নাই অ অকলে আছো এতিয়াও এই ভাবি আছো ক'ৰবাত শ্বপিং কৰিবলৈ যাওঁ নেকি। তোমাক শ্বপিং কৰি ভাল লাগে নে
উ অ ভাল লাগে আপুনি ক'ত যাব শ্বপিং কৰিবলৈ আপুনি ক'ত যাব যদিও' কোনখন এই ছয়মাইল ওচৰত
অ শৰ্মাৰ ওচৰতে যাওঁ নহ'লে তোমাৰ এই বেলতলা জয়ানগৰতো আছে এটা
অ অ
ষ্টাৰ্ট মাৰ্কেট এটা আছে খুলিছে তাতে জয়নগৰ তাতে যাওঁ নেকি ভাবি আছো নতুন হয়।
হয় নেকি
অ তুমি যাবাচোন তাতে বহুত ভাল ভাল কাপোৰ আছে বোলে। অ গৈছানে তুমি
নাই মই ইফালে ইমান শ্বপিং কৰিব নাযাও বেলেগ
অ হয় নেকি অ? এই তোমাৰ বেলতলা বেলতলা যাব নালাগে তোমাৰ এই তোমাৰ এ জয়নগৰ পেট- তৰপমটো দেখা পাবা না?
উম উম
পেটৰ পমেদি অকমান আগত গ'লে দেখা পাব তুমি ষ্টাৰ্ট মাৰ্কেটতো অ তাতে আছে।
কি অকলে যাবানে।
অ অকলে যাম ভাবিছো।
কিহত
এই বাইকতে অ বাইকতে যাওঁ।
অ অ
অ এনেই তুমি আহ অকলে ভাল পোৱা নে যোৱা নে এনে তোমাৰ ফেমলি ফ্ৰেণ্ডচ এনে,
অকলে গৈ ভাল লাগে অকলে গৈ ভাল লাগে কিন্তু ফ্ৰেণ্ডৰ লগত বেছি অলপ ভাল লাগে।
অ ফ্ৰেণ্ডৰ লগত থাকিলে অকণমান জমনি উমনি হয় অলপমান হয় নাই।
উম উম অ হয়।
আৰু এনে তুমি স্কুল ফ্ৰেণ্ডৰ লগত ন ক'ৰবাত ফুৰিবলৈ প্লেন বনাইছা নে তুমি?
ফুৰিব এই চিনেমা এখন চাব যাম বুলি ভাবিছোঁ।
হয় হয় কোন চিনেমা? তোৰ মানে কোনটো?
এই এখন হলিউড চিনেমা এটা আহিব মানে এই একত্ৰিশ তাৰিখে আহিব। সিখন চাব যাম বুলি ভাবিছোঁ।
অ কেতিয়া চাবা?
ন একত্ৰিছ তাৰিখে নেকি, একত্ৰিছ তাৰিখে চাম নেকি?
অ ভালে আছে মানে এতিয়া কিমান কিমান তাৰিখে?
একত্ৰিছ একত্ৰিছ
অ তেতিয়াতো তোমাৰ নেক্স দিনাচোন স্কুলে খোলা যাবচোন।
উম হ'ব।
অ মানে ইমান লাষ্টত মানে,
এই খন সেই একত্ৰিছ তাৰিখে ৰিলজ হ'ব ন সেইখন ত্ৰিছ নহয় ত্ৰিছ তাৰিখে ৰিলিজ হব একত্ৰিশ তাৰিখে চাব যাম।
হয় নেকি মানে কিমান কিমান কিমান ফ্ৰেণ্ড যাবা মানে কিমান ল'ৰা কেইটা যাবা তোমাৰ?
ভাবিছোঁ এ তিনিটামান যাম উম
অ আৰু তুমি এনে তোমাক কি কি ফিল্ম ভাল লাগে চাউথৰ, হলীউড এনেই কিবা
মানে বলীউড, হলিউড সেই দুটাই বেছি চাওঁ চাউথৰ ইমান বেছি চোৱা নাই অলপমানে চাইছোঁ।
অ মানে মানুহকেইটা বেছিভাগ চাউথৰ ফিল্ম ভাল লাগে তোমাৰ।
উম উম।
বলিউডো তোমাৰ এই আজিকালি ফিল্ম ভালে নালাগে মোকবা গলিয়ে আগৰ ফিল্মকেইটাই ভাল লাগে তোমাৰ আক্ষেপ তোমাৰ উ ভুল ভুলেয়া তোমাৰ এই তোমাৰ অ হেৰা ফেৰি তোমাৰ লুকাচুপি এইবিলাক ভাল লাগে তোমাৰ।
পুৰণি চিনেমাবিলাক ভাল লাগে।
ভাল লাগে আৰু জুমনি থাকে অকণমান ফেমিলিৰ লগত বহি পিনি চাব পাৰি আজিকালি হলীউডৰ ফিল্ম তোমাৰ ফেমলি লগত চাব নোৱাৰি।
উম উম সেইটোয়ে আৰু বাকী চঞ্জয় দত্তৰ এইখন চিনেমাবিলাক
সঞ্জয় দেৱ অ চাইছো চাইছো অ।
তাৰ যে এখন যে নাইনটিন নাইনটি নাইন এখন যে ওলাইছিল বাস্তৱ
বাস্তৱ
সেইখন বঢ়িয়া চিনেমা চাইছে।
চাইছো চাগে মনত নাই ৰবা।
এই যে সি যে অলপ কি কয় মাফিয়া যে বনে, যে বনে চাবচোন বঢ়িয়া চিনেমা বঢ়িয়া।
অ অ চাব লাগিব ৰ'বা। আৰু তোমাৰ তোমাৰ চবচে বলিউডৰ তোমাৰ চবচে হিৰো ভাল কোন হয়? মানে তোমাৰ ফিলিমটো চাই ভাল লাগে তোমাৰ।
কি বলিউড
অ
বলিউডৰ আমিৰ খানৰ চিনেমাবিলাক ভাল লাগে আমিৰ খান তাৰপিছত চলমান খান আৰু সঞ্জয় দত্ত এইবিলাক ভাল লাগে।
অ' আমিৰ খানৰ ফিল্ম কেইটা বহুত ভাল লাগে মানে ই যি কথা কয় বুজাই থ্ৰী ইডিয়েটছ চাইছাই তুমি চাগে আৰু
বাৰু
অ' দাংগালো চাইছো।
তাৰে জমিন, তাৰে জমিন পৰ।
অ'।
তাৰপিছত এইখন এটা যে আহিছিল লাল সিং চাদ্দা এইখন চাইছে।
অ' লাল সিং চাড্ডা এই তোমাৰ আহ মানে অকণমান পি কে টাইপে অকণমান একটিঙটো কৰে।
অ'-অ' কিন্তু এইখন চিনেমা বোলে ইমান বেছি পপুলাৰ নহয় ফ্লপ গৈছে বুলি কৈছে কিন্তু ষ্টৰি বহুত বঢ়িয়াটো চিনেমাখনৰ।
নাই-নাই-নাই-নাই মোক তো বহুত ভাল লাগিছে ষ্টৰিটো তোমাৰ।
সেইটোৱে ভাল লাগিছে কিন্তু এইখন বোলে ফ্লপ গ'ল বোলে এইখন।
অহ কেনেকে যাব পাৰিল ক অ' লেকিন এটা কথাটো আছে তোমাৰ এ তোমাৰ এই ই আৰ্মি জইন কৰে আৰ্মি জইন কৰাৰ পিছত আকৌ তোমাৰ এই ডিউটিটো এৰি দিয়ে, এই ডিউটিটো এৰি পিছত এই তোমাৰ এই দাউৰবা যায় না পুৰা যে ই দাউৰিয়ে থাকে, দাউৰিয়ে থাকে। এইটো চাগে মানুহকেইটা বুজি পোৱা নাই নেকি? আৰু তাৰ, তাৰ ছোৱালী এটা আছিল নে তোমাৰ এই ফিল্মত। যাক সি ভাল পাই আছিলে অ' এইটোও লাষ্টত মৰি যায় বহুত মানে বেয়া লাগে আৰু ক'বা গ'লে।
তাৰ লগৰটোও মৰি যায় যুদ্ধত।
অ' যুদ্ধত এ তোমাৰ এই তাৰ লগৰ কথা শুনি পিনি তাই বিজনেছ এটা খোলে এই বিজনেছ
অ' সেয়ে ৰূপা, ৰূপা- ৰূপা কৰ্পৰেচন।
আৰু তোমাৰ এই এই যোনটো লগত মাৰিছিলে এই আতংবাদীকো লৈ আহি ছিলে।
অ' তাৰপিছত লাষ্টত গৈ পেলাই সি কিন্তু মদত কৰিলে আতংকবাদী টোক।
আতংবাদীয়ে বিজনেছত মদত কৰিলাক আৰু আতংবাদীকে ই ঘৰ পঠাই দিছে। অ' মানে এইখিনি চিনটো চাগে পাব্লিকক ভাল লগা নাই নেকি?
উম-উম সেইটোৱে
এনেটা ফিল্মটো ভালে লাগিছে মোৰ। গানকেইটাও বহুত ভাল লাগিছে, ষ্টৰিওটো বহুত ভাল লাগিছে তোমাৰ।
অৰজিত সিঙে গাইছিলে গান এটা আছিল এ কিবা এটা আছিলে নহয় নামটো।
জৰা কভি।
উম
আৰু এইটো এইটো গান গাব কাৰণে আহ আমিৰ খানে তাৰ ঘৰ গৈছিলে আহ অৰিজিত সিংক এই উতিৰামতো মানে অৰিজিত সিং ৰিটায়াৰ হৈছিল তোমাৰ ত' আমিৰ খানে মানে অজিত সিঙৰ ঘৰত গ'ল কলকাতা। এটা গ'ল তাক কৈছে কি বাছ এটা গান গাই দিয়া এ তুমি নাগালে কেনেকে হ'ব আমাৰ বলিউডটো বাছ এনেকে ফেইল হৈ যাব চোন।
সেইটোৱেই সেটোৱেই।
এটা গান গাইছে আৰু অৰিজিত সিঙে এনে তুমি অৰিজিত সিঙৰ গান টো ভাল লাগে তোমাৰ।
অ' অৰিজিত সিঙক বহুত গান শুনিছো।
বহুত ভাল লাগে তোমাক।
তাৰ এই পুৰণি কিছুমান গান বিলাক যে আছিল এই যে আগতে বেংগলীত গান বিলাক যে গাইছিল
হয় নেকি?
এটা গান এটা গান এটা গান শুনছে ন এইটো কি কয়, এক ভাল এক খাৰা
নাই মোৰ মানে এইটো মানে বেংগলী গানটো মোৰ শুনা নাই মই শুনিছো চব হিন্দীয়ে শুনিছো
মই এই হিন্দী বেংগলী চব শুনছো অৰিজিত সিঙৰ বহুত আগৰ আগৰ গান চবচে প্ৰথম গানটো শুনিছে নাই এইটো কি কয়? এইটো কি আছিল? ডিল ডিল থাম্জাৰি এইটো কি আছিল যে,
দিল আ, অ তোমাৰ
ফিৰ মহাবত ফিৰ মহাবত
অ ফীৰ মহাবত
অ সেইটো তাৰ ফাৰ্ষ্ট চং আছিল
এইটো বহুত বঢ়িয়া গাইছিল তোমাৰ এইটো এ তাতে তোমাৰ তিনটা চিংগাৰ আছিল অ তাতে তোমাৰ তিনিটা ছিংগাৰ আছিল
উম
মানে কবই নোৱাৰি মানে আজিত সিঙৰো ভইচটো মানে বুজি পাওঁ
উম উম আৰু বাকী আতিফ আছলামৰ গান শুনিছা নে
আতি আছলামৰ গান শুনিছো তুমি এটা গান অ তোমাক কোনটো গান ভাল লাগে?
তাৰ পুৰণি গান বিলাক টা চবচে প্ৰথম গান যেতিয়া সি ইণ্ডিয়াত আহি পেলাই গাইছিলেটো জানেই কোনটো গান এটা যে দোৰি দোৰি যে গানটো দোৰী সেই গানটো শুনিব বঢ়িয়া এইটো চবচে প্ৰথম গান এটা ইণ্ডিয়া
হয় নেকি এইটো মানে বহুত শীত হৈছিলে কব গলি
উম উম সেই গানটোৰ পৰাই সি ফেমাচ হৈ গ'ল আতিফ আছলাম আগত আতিব আছলাম কি কয় পাকিস্তানৰ জালবেণ্ডত আছিল তাৰপিছত সেই বেণ্টোৱ অলপ ধোষা দিয়াৰ কাৰণে সেই বেণ্ডটো পৰা ওলাই গ'ল
উম উম উম
কিন্তু জালবেনটো তাতে পাকিস্তানত থাকি গ'ল কিন্তু জালবেনটো ফ্লপ হৈ গ'ল তাৰ পিছত আতিফ আছলাম দা ডাঙৰ আৰ্টিষ্ট বনি গ'ল ইণ্ডিয়াৰ
অ
উ তাৰপিছত এতিয়াতো আৰু আতীব আচলাম এইবিলাক চবকে বেন কৰি দিছে ইণ্ডিয়াত আহাৰ পৰা
অ অ
তাতে ফচি গ'ল।
মানে এইটোয়ে বেয়া লাগিলে আৰু তোমাৰ।
উম উম,
আৰু তোমাৰ এ, আ অজিত সিঙে আমাৰ তোমাৰ এটা গান গাইছিলে এটা মোহন দাসে তোমাৰ আহ মোক চবচে ভাল লাগে এতো গানটো তোমাৰ উ আহ সেই আজকি ফিল্মটো চাইছা না
অ অ,
আজকি টো ফিল্মিটোচাইছা না।
অ অ,
এই তোমাৰ এইটো এটা গায় না চুন্দ্ৰা হা হেনা। ত য একদম এটাৰ ডাঙৰ এটা নট টানিছিলে য
উম উম,
এক কিমান বা মিনিটত আছিল তোমাৰ এক মিনিট নে কিমান ছেকেণ্ডত আছিল এইটো।
অ,
পাটো বা ময়টো গানতটো বহুত ভাল লাগে তোমাৰ।
আৰু বহুত গান আছিল যেনেকে তুমিহত, চাহুমেনা।
অ অ এইবিলাকোতো বহুত ভাল হয়। বাট এইটো অৰিজিত সিং অৰিজিত সিংহে যে টানিছিল না এইটো অ, এইটো বহুত ভাল লাগিছিল।
অ, দিয়া ঠিক আছে দিয়া ভাল লাগিল কথা পাতি।
অ দিয়া।
অ,